হেল্ল' হয় কি কৰি আছে।
আছো এনে আপুনি?
এ আছো দিয়া বহি আছো গৰমত কি কৰিব আৰু ন। বহিয়ে আছো আৰু তেনেকে ওলাই কৰি যাবও নোৱাৰি।
হয় হয় ইমান গৰম পৰিছে মানে জুলাই আগ আগষ্ট আগতে আগষ্ট মাহত হয় এনেকুৱা গৰম এতিয়া জুলাই মাহতে ইমান গৰম
হয়, হয় মানে বহুত গৰমৰ কাৰণে আমি সেইকাৰণে গছৰ তলতে বহি আছো আৰু বিচনী মাৰি মাৰি।
হয় দিয়ক ঠিকেই কৰিছে এই গৰমত কি কৰিব ফেনৰ তলতো উ বহিলেও সেই গৰম নিচিনা অনুভৱেই হয় ফেনৰ যোনটো বতাহ সেইটোও গৰমেই হয়।
হয় সেইকাৰণে এতিয়া মানে নেমু চৰপত মানে বনালে নেমু চৰবৰত বনাই পেলাই খাই পেলাই আহ আহই পেলাই বহি আছো আৰু বিচনী মাৰি আমি গছৰ তলৰ পুখুৰী পাৰত তেনেকে বহি বহি
যিমান পাৰি এতিয়া গছৰ তলতেই বহিব লাগে ডাঙৰ ডাঙৰ গছবোৰৰ তলত। তথাপিও আৰু এতিয়া গছ- গছনি কাটি-কাটি নাইকিয়াই কৰি পেলাইছে। তটো ডাঙৰ গছ বুলিবলে তেনেকে নাই 'ত এডোখৰ 'ত এজোপা গছ ত'ত এজোপা গছে থাকে।
হয়, হয়। মানে ব গোটেইখিনি মানে আজিকালি গছ গছনি কাটি কৰি গোটেইখন প্ৰদূষণে হৈ গৈছে ন। গোলকীয় উচ্চতা বৃদ্ধি পাইছে হয়, হয় গোলকীয় সতা বৃদ্ধি পাই গৈছে ক ক কল কাৰখানা বেছি হৈ গৈছে তাৰ ফলত কি হৈছে আমাৰ গৰমতটো বেছি প্ৰভাৱ পৰিছে ন। আৰু বৰষুণৰ বৃষ্টিপাত কম কমি গৈছে।
হয়, হয়। বৰষুণ প্ৰায় নায়ে বুলি ক'ব পাৰি কিছু এখন মাজতে এটা চচিয়েল মিডিয়াত দেখিছিলো আপোনাৰ সামাজিক মাধ্যমত আপোনাৰ ভেকুলীৰ বিয়া পাতে যে কয় তেনেকে ভেকুলীৰ বিয়া ভিডিঅ' এটা দেখিছিলো মানে এনেকুৱা এনেকুৱা এটা পৰ্য হৈ গৈ ভাবকচোন বা বৰষুণৰ কাৰণে মানুহে খেতি মাটতি কৃষকসকলকো বৰষুণ ষুণ লাগিবৱে দিয়কচোন সেই কৃষক সকলে খেতিমাটি বৰষুণৰ কাৰণে আপুনি এনেকুৱা বৰষুণৰ কাৰণে আপুনি ভেকুলী বিয়া পাতি
হয়, হয় মানুহ এটা ধাৰণা আৰু ভেকুলীৰ বা
হয়, হয় মানে যিমানেই নহওক আগৰ আমি এতিও এইটোও ক ব যে আগৰ বিশ্বাস বোৰ অন্ধবিশ্বাস কাৰণ সকলো কিছু কিছুমান মহত্ব থাকে বাবেই কৰে দিয়কচোন।
হয় এইটোৱে আৰু মানুহে চলি অহা পৰম্পৰা তাৰ মানে মানুহে মানে বিশ্বাস কৰি সেই নিয়মটো কৰা হয় আৰু হয়
এতিয়া আপুনি ইমান উৎকট গৰম আ আপুনি এটা ঠাণ্ডা ঠাইলৈ যাবলৈ বিচাৰিব ঠাণ্ডা ঠাইটোলৈ যাব কিন্তু আপুনি হঠাৎতে আকৌ ঠাণ্ডা ঠাই পৰাটো উভতিও আহিব লাগিব দুই তিন দিন হে থাকিব পাৰিব। সকলোৱে কৰ্মৰত জীৱনৰ আকৌ
হয়, তেনেকে বাৰু ওলাই কৰি যাম নগ'লেও হয় ঘৰতে আপুনি ধৰক সুস্থ হৈ তেনেকে মানে গৰমৰ পৰা যিবিলাক খাদ্য আমি খাওঁ মানে ধৰক মচলা জাতীয় খাদ্য বিলাক তেনেকুৱা গ্ৰহণযোগ্য নহয় যিহেতু ত' এই গৰমৰ কাৰণে আপোনাৰ দিনে কমত তিন লিটাৰকে পানী আৰু খাদ্য আমাৰ ধৰক বেছিকে হয়। বেছিকে ফল মূল জাতীয় খাদ্য বেছি খাব লাগিব। ফল মূল জাতীয়টো মানে আমাৰ ধৰক মস্য মাস্য মা- মাছ এইবিলাক মানে পুৰা দূৰত্ব থাকিব লাগে।
মানে খাব লাগে নাখাব লাগে বুলি নকওঁ কিন্তু মানে আপোনাৰ প্ৰায় কমাই দিব লাগে কাৰণ ম- মা-মানে মচলাৰ প্ৰয়োগ কৰা হয় ন' এই গৰমত ইমান গৰম হৈ আছে গতিকে মছলা চচলা হজম কৰাটো আমাৰ পাচন তত্বটোৰ কাৰণে একেবাৰে মানে উপযোগী নহয় কৰিব নোৱাৰে সেইকাৰণে আপোনাৰ এই গৰমত চাবচোন ডিচেণ্টেৰী সেই বেমাৰবোৰ বেছিকে হয়, অ' হয় হয়।
হয় মানে আপোনাৰ তাৰপিছত কি হয়, মানে যিমান পাৰোঁ আমি সেইকাৰণে মানে কম কম পৰিমাণে এইবিলাক বস্তু ফাষ্ট ফুডৰ পৰা
ফাষ্ট ফুডৰ পৰা প্ৰায় আঁতৰিয়ে থাকিব লাগে হয়। ফাষ্টফুডবোৰ ভালো নহয় দিয়কচোন বিভিন্ন বেমাৰ আজাৰ এই ফাষ্ট ফুডবোৰক কাৰণেই হয়, মানুহে এতিয়া জিভাৰ সোৱাদৰ কাৰণে খায় দিয়ে কিন্তু পিছত আকৌ সেই ফাষ্টফুডৰ কাৰণে আমাৰ বিভিন্ন বেমাৰ আ আজাৰ হয় আমি সেইটো পতকে চিন্তাও ন যাব লাগে হয় হয় আৰু প্ৰায় আমি এই বুলি এতিয়া বুলিয়ে নহয় আমি প্ৰায় সপ্তাহটোত ডেকা হ'লেওঁ এবাৰ হ'লেওঁ মানে চেকআপত যাবই লাগে কাৰণ আমাৰ শৰীৰৰ ভিতৰত কি হৈ থাকে আমি গ'ম নাপাওঁ, এতিয়া সৰু বেমাৰ এটা পিছলৈ বহুত ডাঙৰ ৰূপ ল'বওঁ পাৰে।
হয়। গতিকে আমি মানে সেইবিলাক অকণ চোৱা চিতাতো বেছি শৰীৰটোৰ ওপৰত বিশেষকে শৰীৰটোৰ ওপৰত বেছিকে গুৰুত্ব দিব লাগে ৰাতিপুৱা ধৰক সোনকালে উঠিব লাগে শোৱাৰ পৰা উঠিবই এ আপোনাৰ ধৰক যিবিলাক শাৰীৰিক ব্যায়াম, সেই ব্যয়াম বিলাক সকলোৱে কৰাটো উচিত। কাৰণ আমি মান-মানৱ মানৱ দেহাটো সুৰক্ষিত থাকিলেহে আমাৰ ধৰক এই পৃথিৱীখন বা এই গছ গছনিবিলাকো থাকিব মানুহ থাকিলেহে গছ গছনি থাকিব হয় গছ গছনি থাকিলহে মানুহ থাকিব।
মানে মানুহে নকওঁ গছ গছনি কাটিব নালাগে কাৰণ সেই গছ গছনি কাটি ইণ্ডাষ্ট্ৰি বহাইছে। এতিয়া আমাৰ অসমখন কোনো ফালৰ পৰা কোনোতো দিশতে পিছপৰা নহয় চৰকাৰে কিমান খিনি কাম কৰিছে। কিন্তু তথাপিও আমি যিমান পাৰোঁ গছ যিমান কাটিছোঁ আমি তথাপি ৰুবও লাগে দিয়ক। চোন কাৰণ সেই গছসমূহে ভৱিষ্যতৰ কাৰণ আমি এতিয়া আমাৰটো চিন্তা কৰিলে নহ'ব ভৱিষ্যত প্ৰজন্মৰ কাৰণেও কিবা এটা
হয়। উম, এতিয়াতো বৰ্তমান অসম চৰকাৰে বহুতো ভাল কাম কৰিছে যেনে ধৰক গছ পুলি এতিয়া ম-মহিলাসকলক তেনেকে এটা আঁচনিৰ জৰিয়তে এজোপা গ গছ পুলি যদি তিনিজোপীয়া, চাৰিজোপা বা দহজোপাকে দিলে বা এজোপাও যদি এজনী মহিলাই
ৰুৱে।
জোপা যদি ৰুৱে বা বাচাব পাৰে তেওঁলোকক এজোপা গছ। তেন্তে হ'লে একলাখ জনকে ধৰক দিয়া হ'ল তে এক লাখটা পুলিতো জীয়ালে ন' আৰু এক লাখটা পুলিৰ পৰা কিমান মানে মানুহে সেই অক্সিজেন বা তাৰ তলৰ গছ গছৰ তলত কিমান মানুহে জিৰাব পাৰিব। হয়। হয়, হয় হয় হয়। মানুহৰ মানে শান্তিৰ এটা পৰিৱেশ তুলিছে এই চৰকাৰখনে।
হয় হয়।
হয়।
মানে এতিয়া আপুনি চাবলৈ গ'লে অ' চৰকাৰখনে আপোনাৰ মাই মানে জোনবোৰ মহিলা মানুহ, তেওঁলোকক স্বাৱলম্বী আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো সহায় কৰিছে দিয়ক। কাৰণ বিভিন্ন আঁচনি দিছে, বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছে আন কি সৰু সৰু শিক্ষাল শিক্ষাৰ ক্ষেত্ৰতো বহুতো আগবঢ়াইছে। শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ আঁচনি দিছে, বিভিন্ন ধৰণৰ স্কীম দি
হয়, হয় হয় হয়। সেইটো এতিয়া কৃষক সকলোৰে গৰমত আপোনাৰ জলসিঞ্চন, নলা পানী গোটেইখিনি যোগান ধৰিছে ন শস্য উৎপাদনৰ পৰা একে গোটেইখিনি সেইখিনি কৃষকসকলে পাব লাগে পাৱাৰ টিলাৰ পৰ্যন্ত, ট্ৰেক্টৰ পৰ্যন্ত বহুত খিনি দিছে ন সুবিধা। তো সেই কাৰণে মানে বহুত ভাল হৈছে আৰু এই চৰকাৰখনৰ পৰা ৰাইজৰ সুবিধা হৈছে
হয়। মানে এইটো আমাৰ ওপৰত ডিপেণ্ড কৰে। তেওঁলোকে দিয়া আঁচনিসমূহ বা হেৰিসমূহ আমি কেনেদৰে আমাৰ নিজৰ মানে ব্যক্তিগত কামত ব্যৱহাৰ কৰোঁ, কাৰণ তেওঁলোকে আমাক এটা স্বাৱলম্বী হ'বৰ কাৰণে এটা পদ দেখুৱাই দিছে। সেই পথটো আমি কেনেকে আগবাঢ়ি যাওঁ সেইটো আমাৰ ওপৰত গতিকে, তেওঁলোকে ধৰি লৈছোঁ তেওঁলোকে আমাক দহ হাজাৰ দিছে কেনেকে আমি সেইটো কিন্তু কামত খটাম, কেনেকে, কি হ'ব ভৱিষ্যত লে, সেইটো আমি আমাৰ ওপৰত নিৰ্ভৰ
হয়, হয়। বিশেষকে এতিয়া মানে আপোনাৰ গৰমটোৰ কাৰণে আমাক যিটো গৰম পৰিছে, সেই গৰমটো আমি বিশেষকে মানে বহুত গৰম পৰিছে হয়। সেইকাৰণে আমি মানে যিমান পাৰোঁ আমি ধৰক পানী খাব লাগে।
লাগে, লাগে। পানী মানে আপোনাৰ বিভিন্ন ধৰণৰ এই ক'ল্ড ড্ৰিংকছ বোৰ খাব নালাগে। সেই ক'ল্ড ড্ৰিংকছৰ ঠাইত আমি নিজে ঘৰুৱাকে বনাই ল'ব লাগে। নেমু চৰ্বত, বিভিন্ন ফল-মূলৰ চৰ্বত। ফল-মূলৰ চৰ্বত আ আপুনি বেছি ফ্ৰিজিং পানীও খোৱা ভাল নহয়, কাৰণ ফ্ৰিজৰটো পানীটো অলপ
অ আগৰ দিনত ধৰক আমি যেনেকে আমি আমাৰ ককা, আইতাৰ দিনত যেনেকে ধৰক আমি মাট টি কলহৰ পানীটো খাইছিলোঁ ঠাণ্ডা, পেট ঠাণ্ডা কৰি থাকে। বা ৰাতিপুৱা ধৰক যোনটো আমি কওঁ আমি সাধাৰণতে আমাৰ অসমীয়া মানুহে বিশেষকে খায় আপোনাৰ পা ভ খাই মানে আমাৰ পেটতটো আৰু ঠাণ্ডা থাকে বা শৰীৰতটো আমাৰ শীতল কৰি ৰাখে সেই দিনটোলে আপোনাৰ ধৰ শৰীৰতটো ঠাণ্ডা হৈ থাকে ন ত সেইবিলাক বস্তু মানে ধৰক মানে কো হাইজেনিক নাথকা বস্তু ন এইবিলাক বস্তু
হয় কিন্তু আপোনাৰ বেছিকে পানী দিয়া ভা ভাততো খোৱাো মানে ভাল নহয় মানে আপাৰ এসপ্তাহত দুদিনটো ঠিকে আছে কিন্তু সদায় খালে আপোনাৰ গেছ হ'ব
কি আছো বাৰু বা শৰীৰৰ উপকাৰী উপকাৰী অকন অপকাৰো হ'ব পাৰে হয় উপকাৰো হ'ব পাৰে অকমান
আৰু আমিা ঘৰত যোনবোৰ মানে থলুৱা খাদ্য শাক পাচলি ফল মূল ফল সেইবোৰ খাব লাগে আমি বজাৰৰ পৰা আনাই শাক পাচলিবোৰ খাব তেনেকে নালাগে হয় বজাৰৰ পৰা তেওঁলোকে দিব লাগিবই কিন্তু পৰাপক্ষত আমি এৰাই চলিব লাগে
হয় হয় যেনেকে ধৰক আমি ঘৰতে ধৰক কেনেকে বহুতো মানেে ধৰক মানে উদ্ভিদ আছে ন তেনেকে ধৰক এই আপোনাৰ কল পচলা তাৰ পিছত আপোনাৰ ঘৰত তাতে বহুত ধৰক সুতৰীয়া ধুবৰি এইবিলাক বহুতো আছে ন জিলমিল শাক বহুত খিনি ধৰক ঘৰতেও আমাৰ ওলাই বিচাৰিলে বিচাৰিব জানিব লাগিব গৃহিণী বা সেই ঘৰৰ মানুহ মানুহ ঘৰৰ সমাজে বা
হয় আৰু আপোনাৰ নিজেই ঘৰত যিমান পাৰি কাষত তাতে ঘৰৰ অকমান মাটিত বেছি নালাগে নিজে মানে আপোনাৰ খেতি কৰিবলে লাগে
হয় নিজৰ পাচন সাৰ গোবৰ চোবৰ দি তেনেক ঘৰতে কাৰণ এইবিলাক কোনো সাৰ নিদিয়া বস্তু দি ঘৰতে কৰিব লাগে আৰু আজিকালিতো গোটেইখিনি সাৰ দিয়া বস্তু তোৱে পাই
হয় আৰু মানে আপোনাৰ এই গৰমত প্ৰায় আপুনি যোনটো অ আৰ এচ মানে বজাৰৰ পৰা কিনা বাৰু কেতিয়াবা একে সম্পূৰ্ণ শুদ্ধ নহয় ন আজিকালি পাৰি নহয় মানে অ সামাজিক মাধ্য়মতটো সকলো ভিডিঅই দিয়া হয় ন কেনেকে কি বনাব লাগে সেই ঘৰুৱা মানে যেন যোনটো ব্য্ৱস্থা সেই ব্যৱস্থাত আমি কেনেকে বনাব পাৰো, সেই বস্তু বোৰ আমি বনাই খাব লাগে কাৰণ অ, আৰ এছ য়ে আমাৰ শৰীৰটো মানে হেৰি, হাইড্ৰেট কৰি ৰাখে ন, আৰু নেমুতটো খাব লাগে খুব।
তিহুতো খাব লাগে, তেনেকে ধৰক তিহুতত ঠাণ্ডাই হয়, ক'বলৈ গ'লে হয়। গতিকে আমাৰ দেহাটো মানে আমি যিমান পাৰো শীতল হয়, যিমান প, আমি দেহাটো নিজৰ সুস্থ হৈ থাকি থাকিবলে নিজৰ লগতে বা ৰৰ, ওচৰৰনৰ খনৰ বা অসম খনৰ চিন্তা তেনে গোটেইখিনি
হয়। ৰাতিপুৱা উঠিও আপনি শাৰীৰিক ব্যায়াম কৰিব লাগে যাতে শৰীৰতটো সুস্থ হৈ থাকক। দিনটোৰ কাৰণে তেতিয়া আপোনাৰ মানে চিন্তা নাথাকে।
হয়, হয়।
মনতটো একদম শান্ত হৈ থাকে।
হয়, মনতটো ভাল হৈ থাকে, দিনতটো আপোনাৰ ধ, শৰীৰতো, শৰীৰ সুস্থ থাকে। থাকিলে ধৰক মনতটো ভাল লাগিব আৰু মনতটো ভাল লাগিলে ধৰক ঘৰখননো সুস্থ হ'ব। ঘৰখনো ধৰক সুখী, সুখী এটা সুখী পৰিয়াল বুলি কয় ন, হয়।
কৰে।
হয়, হয়। বাৰ হয় সেইকাৰণে আমি মানে গৰম, গৰমৰ পৰা আমি যিখিনি পাৰো
হয় যিমান খিনি পাৰো নিজে, নিজে আমি অকণমান আতৰি চলিব লাগে আৰু সকলোকে সেইটোৱে সি বুজাব লাগে।
হয়, হয়। সুস্থ হৈ থাকিবলে আমি গৰমৰ পৰা যেনেকে নখ ঢক পানী, চানী তেনেকে খাই থাকিব লাগে। বাকী যিয়ে নহওক দিয়ক আপ আপোনাৰ লগত কথা পাতি ভালে লিলে হয়, হয়, হয়। বাৰু ঠিক আছে ধন্যবাদ হা। হয়, হয় ধন্যবাদ। ঠিক আছে।